হেল্ল? ' অঁ কি কৰি আছা?
হেল্ল'?
অঁ শুনছনে?
অ শুনিছো দিয়া।
কি কৰিছা বোলো?
শুনিছো।
কি কৰি আছা বোলো?
মই আছো এনেই আছো, তুমি?
মই আছো দিয়া এনে গৰমত বাহিৰতে।
অ।
চাহ - তাহ খালা? উম মোৰ ভালেই দিয়া মোৰ ভালে দিয়া, তোমাৰ?
হয়, মোৰ ভালে দিয়া।
চাহ পা খোৱা হ'লনে নাই?
চা দ মানে খালো, তুমি খালা?
অ মই খালো, খাই বৈ এতিয়া অকণ ওলাই আহিছো বাহিৰলে। তেওঁ ফেন চলালো যদিও ইমান গৰম।
অ হ বৰষুণ পৰা নাই?
বৰষুণ নাই পৰা, বতৰটো অকমান তেনেকুৱা কৰিছে বাৰ আজি পৰিবও পাৰে।
উম আমাৰ পৰি আছে ইপিনে বৰষুণ।
অ ইয়াত নাই পৰা।
অহ, তুমি কি ঘৰত আছা নে বেলেগত আছা এতিয়া?
মানে মই ঘৰতে আছো।
অ হয় নেকি?
উম।
মাহত কি কৰি আছে?
মাহত আছে ভিতৰতে টিভি টিভিত ব্যস্ত।
অঁ।
মই, ইমান এটা টিভি চাই ভাল নাপাও।
মইয়ো তেনে তেনেকুৱাই কি বুলি কয় ইমান টিভি চাই ভাল নাপাওঁ ইমান। মোবাইলত চাব মন গ'লে, কিবা মোবাইলত অলপ চাওঁ আৰু। তাকে একো নাচাওঁ! খেল হলে চাওঁ বাৰু।
কি চোৱা?
খেল হ'লে মানে- আই পি এল হলে বা ক্ৰিকেট‌।
অ, অ সেয়া চোৱা মই যে-খেলৰ বিষয়ে একো বুজিয়ে নাপাওঁ জানা।
হয় নেকি?
ইমান চেষ্টা কৰো মই খেলৰ বিষয়ে বুজিবলে। উমহু মই অকনো নাপাওঁ।
ফুবলতটো অলপ বুজি নাপাওঁ বাৰু, ক্ৰিকেটতো অলপ বুজি পাওঁ।
অ, অ মইতো একোৱে বুজি নাপাওঁ।
মানে, ক্ৰিকেটতো অলপ চাওঁ আৰু বেছি নহয়।
অ, অ, উম উম!
এনে, মোবাইলতে ফিলিম-চিলিম চাওঁ আৰু। বেলেগ ম টিভিত ইমান গুৰুত্ব নাই।
অ,
বাকী কিবা পঢ়ি আছা নেকি তুমি, বাকী পঢ়ি আছা নেকি?
অ মই মাষ্টাৰ ডিগ্ৰী কৰি আছো, থাৰ্ড ছেমিষ্টাৰ।
অ হয় নেকি? ভালে দিয়া ভালকে পঢ়া।
তুমি?
মই ডিগ্ৰী কমপ্লিট হল আৰু, এতিয়া দৌৰি আছো, ৰানিং কৰি আছো, কি হয় এই এবি আৰু ইউ বি দিম বুলি ভাবিছোঁ।
অ, অ মই কিবা ৰানিংটো ইমান কৰিব নোৱাৰো, মানে আগতে মোৰ লেফ ভৰিখনৰ মানে অকন ফেকচাৰ টাইপৰ আছিল যে। সেইকাৰণে মানে অকণ ৰানিং কৰিলে, সেইখন ভৰি অকণ কঁপি যোৱা নিচি না হয়, সেইকাৰণে মই এইটো বাদ দিলো আৰু। থাৰ্ড গেট, ফৰ্থ গেটৰ হেৰি আহে
হয়!
মই সেয়াই এপ্লাই কৰো দি দিছো দিছিলো, এইবাৰ ইয়াৰ আগৰবাৰ দিছিলো। অকণ মাৰ্কৰ কাৰণে কমি আহিল আৰু।
মোৰো তেনেকুৱা হ'লে, মোৰ দিছিলো নহয় এবাৰ।
উম!
তেনেকুৱা মোৰ মাকৰ কাৰণে অলপ তেনেকে অলপ কমিলে আৰু, এবাৰ দিবা নে নিদিয়া?
এবাৰ দিম।
পঢ়িছানে নাই?
এ অলপ চলপ কিতাপ-চিতাপ চাই থাকো।
অ পঢ়ি থাকিবা আৰু।
অ!
অনলাইন হ'বই চাগে।
অ হ'ব,
উম! পঢ়ি থাকা এতিয়াৰ পৰা।
মই দাদাজনক সুধি আছো! দাদাজনক সুধি আছো, কিন্তু দাদাজনে কৈছে অনলাইনতো হেৰি খুলিলে তোমাক কম আৰু, তুমি আহি যাবা এপ্লাই কৰিবলে।
অ পঢ়ি থাকা এতিয়াৰ পৰা।
অ তাকে পঢ়ি আছো চেষ্টা কৰি আছো কিবা এটা পাবলে।
সেইটোয়ে মানে কিবা এটা নহয়তো কিবা এটা কৰিব লাগিবই ন।
তাকে অ এতিয়া। ছোৱালী হ'লো বুলি দ মা দেউতাৰ ওপৰত কিমান নিৰ্ভৰ কৰিম হয়নে নাই? নিজৰ ভৰিত থিয় হবলে কিবা এটা কৰিবলে মন যায়ে আও।
উম।
তুমিও কৰি থাকা?
তাকে কি হয় আৰু চেষ্টা যিমান খিনিপ পাৰো চেষ্টা কৰি থাকো নোৱাৰিলে কিনো কৰিম আৰু পাৰালে চেষ্টা কৰো। তুমিনো এ পুলিচৰ ইদা কিবা অনলাইন কৰা নাই।
পুলিচৰ নাই কৰা ই আগতে কৈছ-
অ দিব গৈছিলা নেকি?
অ ইয়াৰ আগত দিছিলো মই গোলাঘাটত।
অ।
কিন্তু মানে কি হ'ল ৰাণিঙত বেয়া হ'ল ৰাণিঙতে ৰখি গ'ল, উম।
হয়। বাকি মাঁহত ভাত বনালে নাই?
মাহঁতে মা ভাত বনাই আছে।
কিহৰ লগত বনাই আছে?
আজি নিৰামিষ।
উম।
আজি নিৰামিষ বনাব যি গৰম
অ এ মাষ্টাৰ ডিগ্ৰী ক'ত কৰি আছা তুমি?
মই ৰহা কলেজতে কৰি আছো।
হয় নেকি?
অ।
কোন চেম বুলি ক'লা এবাৰ?
থাৰ্ড চেম।
উম ভালে এতিয়া কৰি থাকা, অ।
তাকে এনে ঘৰত থাকি বৰ লাগে অকণ ব্যস্ত হৈ থাকো সেইকাৰণে।
উম উম তাৰ পিছত কি কৰিম বুলি ভাবিছা?
তাৰ পিছত মানে ইয়া নীট এপ্লাই কৰিব পাৰে বুলি কৈছে।
কিহত?
নীট নীট নীট নে কি সেইদিনাখনমান দাদাজনে হে কিবা ক'লে নীট এপ্লাই কৰিব পাৰে নহ'বা ডি এল এড কৰিব বি এল এড কৰিবৰ কাৰণে মা দেউতাহঁতে কৈ আছে বাৰু।
তোৰ অনলাইন হৈ গ'ল দেখোন কৰিছিলা নে নাই অনলাইন?
নাই এই এইবাৰ নকৰিলো আহ যদি আকৌ আহে তেতিয়া।
অ মানে অনলাইন হৈ গল এইটো ডি এল এটৰ।
তাকে এইটো এইকেইটা চেম শেষ হোৱা নাই যে মোৰ।
অ সেইটো কাৰণে বাৰু দিগদাৰ হৈ যায় নহয়।
অ মই ভাবিলো মই মাহঁতক ক'তটো মানে এইটো শেষ কৰি লওঁ হয় মই দুই টাই এতিয়া কেনেকৈ মেনেজ কৰিম।
সেইটোয়ে আৰু তাতো একজাম দিব লাগে, তাতো একজাম ৰখিলেহে তুমি আকৌ
অ, যদি মোৰ দুইটা একজাম যদি একেদিনাখনে পৰে, তেতিয়াটো মোৰ দিগদাৰ হ'ব।
অ, দিগদাৰ হৈ যাব অ, সেইটো হয় বাৰু।
এইটো এপ্লাই, এইটো কমপ্লিট কৰি, সেইটো তেতিয়া এপ্লাই কৰিব পাৰিম।
অ, অ, অহা বছৰ কৰিব পাৰিবা দিয়া, নেক্সট বছৰ।
তাকেই মই অহা বছৰলৈ মাহঁতক কৈছোঁ, আৰু কৰিম বুলি, নহ'বা আমাক কলেজত মানে ভেকেঞ্চি ওলাই থাকে যে, পাৰ্ট টাইমত। মানে আৰু এই, চলিবলে সেইটো কৰি থাকিম।
অ, তাৰপিছত এইটো কৰি দিব পাৰিবা।
অ, তেতিয়া হেনেকে কৰিব পাৰিম। য়া, তোমালোকৰ কি বনাইছ আজি?
আমাৰ এইটো কি বুলি কয়, টেঙা আৰু মাছ।
অ, অ,
তেনেকে মই আনিলো সেই, ৰানিং কৰিব যাওঁতে ফিল্ডৰ পৰা মাছটো আনিলো, মানে ফিল্ডত যাওঁ মানে বাহিৰে-বাহিৰে মান বজাৰত সোমাই পেনে আনিলো।
অ, অ, মাছ খাই ভাল পোৱা।
অ, আমাৰ ঘৰতো মাছটো বেছি চলে বাৰু।
অ, আমা মাও মাংস নাখায়। মাংসও নাখায়, কণীও নাখায়, অকল মাছ খায়কেই এতিয়া নো মাৰ কাৰণে আমি নিজৰ পচন্দতটো এৰি দিছো আৰু, মাৰ লগতে খাওঁ আৰু মাছটো।
তাকেই আৰু আমা মাও মাছটো বেছি ভাল পায়।
অ,
মাংসটো মানে ন, নহ'লেও মাছটো লাগিব মানে।
ত, মাক বিলাকে ভালেই পায় নেকি সেইবোৰ।
অ, তেনেকুৱা মানে, কি বুলি কয় মাছতো নাখাব লাগে, মানে মাংসটো নাখাব লাগে, মাছটো দেহতৰ খাবি, খাব মানে তেনেকুৱা
উম, উম, সেয়া
মাছটো সদায় বুলি ক'লে সদায় খাব পাৰে।
অ, সেইটোৱে।
মাংসটো খাব নোৱাৰে। মাছতটো মানে বেছি ভাল পায় আৰু, মা ভাত বনাই আছে।
অ, অ,
মই এনে বাহিৰতে আছো, কিনো কৰিম এতিয়া।
উম, মই বাহিৰতে আছো বতাহ অকন দিয়ে বুলি নাই। ইমান গৰম। ভিতৰ ফেনৰ পতাহ ল'লে তা, গৰম পৰে।
অ, আমাৰ মানে ডাৱৰীয়া হৈছে বৰষুণ পৰিছিলে যে অলপ, ঠাণ্ডা হৈ আছে বাৰু।
অ, আমাৰ ইয়াত নাই বৰষুণ কৰা নাই, অকণ পৰিব নেকি।
উম, গৰম বন্ধ দিছে ক'তো নোযোৱা নেকি? হেল্ল,
অও,
মানে গৰম বন্ধ দিছে ক'তো নোযোৱা নেকি ফুৰিব?
এ গৰম বন্ধ এতিয়া মোৰ থাৰ্ড চেমিষ্টাৰ একজাম হৈ আছিল যে।
অঁ।
কাইলৈ এটা একজাম আছে, আকৌ পোন্ধৰ তাৰিখে লাষ্ট একজাম আছে তাৰপিছত শেষ। তাৰ পিছতহে আৰু কিবা প্ৰগ্ৰেম বনাম আৰু ক'ত যাওঁ।
অঁ। ক'ত যাবা?
তাকে ঠিক হোৱা নাই এতিয়া কলে যাওঁ। মাহীও মাতি আছে বহুত দিন যোৱা নাই। উম, মই কৈছো একজাম দি লওঁ ৰ'বা তাৰপাছত চাই লওঁ।
অ' একদমটো ভালকে দিলো আৰু।
উম।
যাবা কৰবালে আৰু।
উম তাকে।
উম। দেউতা কত দেতাহঁত আছে ঘৰতে আছে চাগে।
দেউতা আছে, দেউতা আহিলে।
অঁ।
দেউতা টাউনতে নহয় টাউনতে দোকান দিয়ে যে।
অ' অ' কিহৰ দোকান দিয়ে অ'।
চাকৰি এইবিলাক আৰু পৰু খাকে অকণ এনে ব্যস্ত হৈ আছে হ ঘৰত থাকি বৰ হোৱাতকে।
উম উম, ভালেই দিয়া কিবা এটা নহয় কিবা এটা কৰি আছে।
উম।
বাকী ঘৰ পিনে চবৰে ভালে আৰু।
ভালে ভালে।
হেল্ল'।
অ' হেল্ল' শুনিছা?
অ' শুনি আছো বাকী।
তাকে ভালেই বোলো, তোমালোকে ভাল আছে আহ। ভালেই দিয়া।
দিয়া নহ'লে পাছত অলপ পাছতকে কথা পাতিম। হেল্ল' হেল্ল' অ' পাছত। অ' পাছতকে কথা পাতিম দিয়া, আহ শুনি আছো। অঁ।
হ'ব দিয়া বাই।
অঁ বাই।
অঁ।